হেল্ল'
অ হেল্ল'
আহ
কি কৰি আছা?
এনে মই মুভি চাই আছোঁ তুমি
আচ্ছা মই এনে চিৰিচ চাই আছিলো বাৰু
অ অ অ খালো খালো একদম মুভি চাই ভাত খালো আৰু
আচ্ছা আচ্ছা সেইটোৱে খবৰ খাতি ভাল ন
অ অ ভাল তোমাৰ ভাল
ভালেই দিয়া
অ মই এনে মানে আৰু কৰিয়ান ড্ৰামা বুলি চাই আছিলো চাইনিজ ড্ৰামা
আচ্ছা মানে ইনে এণ্টাৰটেইনমেটৰ কাৰণে চাইছিলা ন
সেইটোৱে গম পাইছো বাকী ময়ো এন্টাৰটেইনমেন্ট চিৰিজ চাওঁ বাৰু মই
সেইটোয়ে ভাল লাগে আৰু চিৰিজ বিলাক চাই লৈ মানে মানে বহুত বিলাক অৰ্থ লগা চিৰিজ থাকে মানে ফাইটিং চিৰিজ থাকে তোমাৰ ন
হেল্ল' হেল্ল'